অঁ! হেল্লৌ!
হেল্লৌ!
অঁ কি খবৰ অঁ হেল্লৌ শুনি আছোঁ অঁ অঁ শুনিছোঁ শুনিছোঁ।
অঁ!
তো ভালে আছো বাকী- অঁ আজি কেনেকৈ মনত পৰিলে?
উমঁ এনেই ভাবিলো কল এটাকে কৰো ভাত খালা নাই?
ভাত জাষ্ট খাই উঠিলোঁ তুমি?
ময়ো অলপ আগত খাই উঠিছোঁ।
আচ্ছা কি খাল ভাত আজি- আছিলে, আলু পিয়াজৰ চব্জি, ৰুটি।
অঁ!
আৰু, আমৰচ। তোমাৰ-
আমি মাছৰ তৰকাৰী বনাইছিলে আলুৰ লগত।
আচ্ছা, আৰু।
সেইয়াই হোষ্টেলৰ খানা কি দিব আৰু-
হেহে ভালে দিয়ে নে?
অঁ মই নীতা আনীয়ে কলো। নাই, ইমান ভাল হা নাই, আদা নহৰু ধেৰ দিলে, ইমান গোন্ধাইছে খাবই নোৱাৰো ভালকে।
আচ্ছা, তাপিচত কবা কমকে দিবৰ কাৰণে-
উমঁ'
এহে কম্প্লেইন! কমপ্লেইন মাৰি দিব পাৰি ন উমঁ। ইমান বেছিও দিব নালাগে পেট চট বেয়া হৈ যায় ন, গাও বেয়া হৈ যায়। ভিতৰী ইমান ভাল নহয় দে। আৰু এতিয়াতো গৰমৰ দিন।
উমঁ, এইবাৰ বিহুত আমাৰ এইফালে মাতিছিলো নাহিলা-
অঁ, নাই সময় পোৱা নাই নহয়।
অঁ, আমাৰ তাত বিহু বৰ ধুনীয়াকে পাতে নহয়-
অঁ, হয়ঁ নেকি মই-মই আজি- আজিলৈ মানে বি, তোমালোকৰ তাৰে বিহু ফাংচন চাই পোৱা নাই নহয়।
অঁ জাবা নেক্সট ইয়াৰ-
অঁ, যাম-যাম নিশ্চয় নিশ্চয় যাম যাম-
আমাৰ তাৰ প্ৰথম-
ওঁম! অঁ, কোৱাক কোৱা তুমি কোৱা, তুমি কোৱা।
আমাৰ তাত প্ৰথম গৰু বিহু দিনাখন গৰুক গা ধুৱাই, নোৱাই।
সিও কোলাই যায়।
তাৰ, তাৰ পিছত। অহ, তাৰ পিছদিনাখন মানুহৰ বিহু বুলি কয়, মানুহৰ বিহুৰ দিনাখন ডাঙৰ জনক সেৱা কৰে, তাৰ পিছত অ', ওচৰৰ ল'ৰা-ছোৱালীখিনি মিলি মেলি হুঁচৰি গাব যায়।
হয় নেকি।
তুমি জানো ইয়াত দেখিছা হুঁচৰি?
অ', নাই মই তেনেকে দেখা নাই, মই ৰিলতে দেখিছো।
অ'।
মইতো মানে সৰু পৰাই বাহিৰতে আছিলো ন', এতিয়াহে মানে অসমত আহিলো। মই সেইকাৰণে এইবোৰ চায়ে পোৱা নাই।
অ', যাবা অহা বছৰলে ভালকে চাই ৰ'বা।
উম, মোৰ টো অ', তোমালোকৰ-তোমালোকৰ ফালে যে ৰাস হয় যে।
অ'।
মানুহৰ, মানুহৰ ৰাস, মই মানুহৰ ৰাস চাই পোৱা নাই। এনেই মই মূৰ্তিৰ ৰাস চাই পাইছো কিন্তু মই মানুহৰ ৰাস চাই পোৱা নাই।
মানুহৰ চাইও বহুত ভাল লাগে।
আচ্ছা, মানে কেনেকে কি হয় মোক অকমান ক'বা নেকি?
তাৰমানে অ', ফাৰ্ষ তোমালোকৰ যেনেকে মূ-মূৰ্তিৰাস পাতে ন'। প্ৰথম আমাৰ মানে গুৰু বন্দনা টাইপ কৰে।
আচ্ছা।
তাৰমানে ছোৱালীখিনি মিলি মেলি থালি লৈ লৈ আহিব। তাৰমানে অলপ সেৱা কৰে তাৰমানে গোটেই ৰাস খনৰ বন্দনা কৰাৰ নিচিনা কৰে, তাৰপিছত অ', তাৰপিছত অ', ন'ন দৰ ঘৰত কৃষ্ণৰ জন্ম হোৱা দেখুৱাই তাৰমানে কেনেকে কৃষ্ণৰ জন্ম হয়। তাৰপিছত নন্দ উৎসৱ পালন কৰে।
উম, উম।
তাৰপিছত অ', তাৰপিছত কৃষ্ণ লাহে লাহে ডাঙৰ হোৱা দেখ তাৰমানে প্ৰথম দধি মথন দেখুৱাব, দধি মঠনত কেইজনি মান ছোৱালী থাকিব, কৃষ্ণৰ মাক যশোধা থাকিব আৰু লগতে কৃষ্ণৰ বাপেক নন্দ থাকিব তাৰমানে গোটেই খিনিয়ে তেনেকে মানুহবিলাকে তাৰমানে উম, কৃষ্ণই দধি চুৰ কৰি খায়। তাৰপিছত অ', বকাসুৰ বধ থাকিব তাৰমানে তাত যে বগলীৰ নিচিনা হেৰিটো চৰাইটো ডাঙৰ। সেইটো বধ থাকিব তাৰ পিছত অহ, কালিয়া দমন হ'ব। তাৰমানে সাপটো যে কালিয়া অ', সেই সাপ টো বধ কৰে তাৰপিছত আমাৰ অ', মহাৰণ ষ্টাৰ্ট হয় একেইদিনাখনে কৰে তাৰমানে সেইটো পুৰা শকীয়া হা আমাৰ ৰাস খিনি পুৰা শক্ দিয়া হয় তাৰপিছত মহাৰাষণ অ', তাৰমানে কৃষ্ণৰাধাৰ ৰাসলীলা দেখুৱাব। তাৰ পিছত আহ কৃষ্ণই গোপীসকলত যে এৰি থৈ যায়।
অ'।
হা ৰাধাৰ ওচৰলে তাৰপিছত ৰাধাই বেছ মানে আহ নিজে অলপ মানে বেছি হেৰি কৰে আৰু মানে কৃষ্ণই মুখে ৰাখিলে আহ গোপীসল সকলক নাৰাখি তেনেকুৱা কৰিলে মানে কৃষ্ণই ৰাধাকো এৰি থৈ যায়। তাৰপিছত তেওঁলোকে কান্দি, কান্দি কৃষ্ণক মাতে। তাৰপিছত কৃষ্ণ আহে তাৰপিছত অ, অ, কৃষ্ণ নাথাকোতেই অসুৰ আহে অসুৰ তাত তাৰমানানে গোটেই গোপীখিনিক ৰাধাক তাৰ মানে অলপ। বেছি অশান্তি কৰে আৰু তাৰপিছত কৃষ্ণ আহি মেলি। অসুৰক বধ কৰে। তেনেকে হয় তাৰপিছত তাৰ পিছদিনা এখন ডাইৰেক্ট মহাৰাস পাতে। সেয়াত প্ৰথম কৃষ্ণ নৃত্য ষ্টাৰ্ট হ'ব।
উম।
এজন এজনকে কৃষ্ণ যিমান জনে পাৰ্ট ল'ব। এজন এজনকে নিজে মানে পোন্ধৰ বিশ ইমান নাচিব কৃষ্ণ নৃত্য। তাৰপিছত, তাৰপিছত। কৃষ্ণ নৃত্য খতম হোৱাৰ পিছত গোপীসকল উলাব। তাৰপিছত গোপীয়ে দেখিছা চাগে তুমি ছিৰিজত।
অ, এই-এইবোৰত মানে অকমান চাইছোঁ।
অ, সেই তেনেকে নাচিব। তাৰপিছত গোপীখিনিয়ে নচাৰ পিছত আকৌ। তাৰমানে কৃষ্ণ ওলাব গোপীখিনি চবৰে মাজতে। তাৰপিছত আহ
হেল্ল'।
অ' তাৰপিছত। আহ কৃষ্ণৰ নৃত্যৰ অ' তাৰপিছত গোপী সকলে নচাৰ পিছত কৃষ্ণ মাজত আহিব মাজত অহাৰ পিছত। অ' তাৰমানে কৃষ্ণই ৰাধাক পলোৱাই নিব। তাৰ পিছত ৰাধাই ভৰিত হোল সোমাইছে বুলি ক'ব। তাৰপিছত সেই তেতিয়া মানে কৃষ্ণই ৰাধাক। এৰি, এৰি দিয়ে মানে তাৰ মানে কৃষ্ণক। পলাই যায় কাৰণ ৰাধাৰ তেতিয়া অকমান হেৰি হৈ যায় নহ।
উম' হুম', হুম'।
তাৰমানে কৃষ্ণই ৰাখিলে তেনেকুৱা টাইপ হৈ যায় নে তেতিয়া। আহ ৰাধাক এৰি থৈ যায় কৃষ্ণই তাৰপিছত অসু অসুৰ আহে অ' প্ৰথম ৰাধাক বিচাৰি গোপীসকলে আহি পাই যায়। তাৰ গোপীসকলে নাচ কানে কৃষ্ণৰ কাৰণে তাৰপিছত অসুৰ আহে অসুৰে সিহঁতক অশান্তি কৰে। তাত কৃষ্ণ আহি মেলি অসুৰটোক মাৰে। সেই অসুৰটোক মাৰিলেই ৰাসখন খতম হয়।
আচ্ছা' আৰু এই হেৰি বিহু যে কি বুলি কয় নহয় নহয় নহয়। মানে হেৰি বনাই যে খেৰৰ ঘৰ যে বনাই
অ' অ' মাঘৰ বিহু।
তাৰ আহ তাৰ মাঘৰ বিহু বুলি কয় নেকি?
অ' মাঘৰ‌ বিহু।
আচ্ছা এটো কেনকা মানে। উম
এ অ' ওচৰৰ ল'ৰা খিনি স্বাগ মানে ওচৰৰ ল'ৰা ছোৱালী খিনি মিলি ভেলাঘৰ সজায় খেৰৰ।
নালাগে।
তাৰ মানে আহ তাত সেই মাঘৰ বিহুৰ উৰুকাৰ ৰাতি দিনাখন সেই তাতে তেওঁলোকে থাকে।
উম আচ্ছা।
তাৰপিছত। আকৌ এটাই খৰি আৰু খেৰে দি মেজি বনাই।
অ' শুনি আছোঁ শুনি আছোঁ।
যোনটো মেজিৰ আহ বিহুৰ দিনাখন ৰাতিপুৱা জ্বলাই। ৰাতিপুৱা চাৰিটা পাঁচটা মান বজাতে চবে গা-পা ধুই। আৰু তাতেই সেৱা কৰে তাতেই অ' তাতে তিল চাউল তেনেকে দি অ' বুট তেনেকে দি এটা বনাই। প্ৰখাদ তাৰপিছত আকৌ বেলেগকে মেইন প্ৰখাদো দিয়ে। বুট। মগুৰ তাৰ পিছত আকৌ পিঠা লাডু যি বনাই মানে চবজ- তেনেকে আগবঢ়াই মেলি খাবলৈ দিয়া হয়।
আচ্ছা আচ্ছা মানে এইটো এইবিলাক জু- জুইতো দিয়ে মানে যোনটো অ ভেলাঘৰ যে কৈছা এইটো তাতে হয় আচ্ছা মানে ভেলাঘৰো বনাই আৰু মেজি বুলি যে কয় এইটো মানে মেজিটো মানে বেলেগ ধৰণৰ মানে তাত থাকিব নোৱাৰি।
অ নাই মেজি মেজিটোত জ্বলাই আৰু ভেলাঘৰটোত থাকে।
আচ্ছা অঁ মানে লাষ্টত আৰু ভেলা ঘৰোটো জ্বলাই দিয়ে ন।
অ লাষ্টত ভেলাঘৰো জ্বলাই দিয়ে যেতিয়া ৰাতি হৈ যায় তেতিয়া ভেলাঘৰতে জ্বলাই দিয়ে।
আচ্ছা মানে কিমান ভাল লাগে চাগে মই আজিলৈ মানে
আৰু সেই সেইটো বিহুত আৰু এটা ইন্টাৰেষ্টিং আছে সেইটো বিহুত চুৰ কৰিলে কোনেও নধৰে তোমাক।
অ চুৰ মানে কি কি চুৰ কৰে।
তাৰ চব কৰিব পাৰে তোমাৰ বাৰীৰ শাক পাচলি হাঁহ মুৰ্গী কুকুৰা সেইবিলাক
আচ্ছা
ঘৰৰ নঙলা।
আচ্ছা আৰু?
আমাৰ সেইফালৰ মানুহবিলাকৰ নঙলা থাকে ন, গেট নাথাকে।
অ, নঙলা মানে দা হেৰি নেকি মানে যোন
বাহৰ যে বনাই। বেৰ নহয় বেৰ নহয়। বাঁহ নহয়, বাঁহৰ এনেকুৱা তিনডাল বনাই। তিনডাল কিছুমানে চাৰিডাল বনাই। সেইডাল মানে খুলিব পাৰি। তামোলৰ গছৰ বাকলিয়ে তাৰ চাইড কেইটা যোনকেইটা সোমাব পাৰি সেয়া বনায়।
আচ্ছা আচ্ছা, গম পাইছো আৰু মানে গেট টাইপ পে এটা এটাকে যে এটা এটাকে খুলিব পাৰি।
অ, হয়। এটা এটাকে।
আচ্ছা। ঠিকে আছে, যাব লাগিব এদিন। আচ্ছা ঠি ঠিক আছে। ঠিক আছে দিয়া। মই পিছত কথা পাতিম দিয়া। মোৰ ফোন এটা আহিছে। অ অ, ঠিক ঠিক আছে দিয়া।